উম।
ক বাকী।
বাকী কি কবি খোজকাঢ়ি আছো।
থাকে না।
থাকে। আমাৰ ঘৰতে এটা পুখুৰী আছিলে, ত মানে পাকঘৰখনৰ থাকে থাকে অঁ। আমাৰ মানে এনেকে পাকঘৰৰ যোনখন খিৰিকী আছে। খিৰিকীখন খুুলি দিলে ইমানে মান নহয় আমাৰ ধৰ এতিয়া ভৰলোখন যিমানত আছে, সেই তাত অকনমান আগ দূৰলে আৰু হেৰি পুখুৰী এটা আছিলে আমাৰ, ইমান ভয় লাগে ৰাতি তাৰপা সেইটো পুতি থৈ দিলে। আগতে মাছ চাছ ৰাখে তাৰ পৰা এনেই কিবা কিবি অকল আৰু তাতে মানে বহুত ডাঙৰ উম, আৰু বহুত ডাঙৰ মানে এনেকে বাহনী আছিলে, গোটেই বাঁহ। বাঁহ মানে আমাৰ, চব কাটি পেলালে এতিয়া। বহুত ভয় লাগে আমাৰ, মানে বাহিৰলে কোনো নাযায় অকলে-অকলে বাথৰুম। এ আমি বহুত কিবা কিবি দেখি থৈছো, আমি মানে আগতে অকলে আছিলো আমাৰ সেইখিনি এৰিয়াত, মানে বহুত জংঘল টাইপ আছিলে। তাৰপিছত হে লাহে লাহে এতিয়াহে মানুহ হ'ল, এতিয়া একো ভয় চয় নালাগে আগতে ভয় লাগে, আৰু বহুত আমাৰ মানে ঘৰৰ সন্মুখত বহুত এক্সিদেন্ত হৈছে, ৰাতি ৰাতি বহুত কিবা কিবি শুনি থাকে। আমি, তাৰ পাছত মন্দিৰ বহালে তাৰপাহে নাইকিয়া হ'ল।
হম' হম 'আৰু গাঁৱত কি বেয়া কচোন? অঁ মা কেনেকে?
এই যে স্কুলৰ মানে ৰাতিপুৱা মাৰাথান পাতিছিলে, মাৰাথান খি খেলি পিনে জিকি আহিছিলে মানে সিহঁতি, জিকি আহি পিনে এনেকে এনেকে গাড়ীত লৈ আনিছিলে, এনেকা সৰু আগতে বাছ থাকে ন, মিনি বাছ থাকে যে, সেনেকুৱা বাছ। ত লৈ আহিছিলে, আহোতে আমাৰ ঘৰৰ সন্মুখত তাতে এক্সিডেন্ত হল আগতে হয়য়ে তাত, এক্সিডেণ্টো হৈ গোটেগাল মৰিলে।
উম হো।
মৰি, মই সৰু বোলে বহুত মাহতে কয় আৰু। মানে মই তেতিয়া সৰু আৰু খোজ চোজ কাঢ়িছো, তাৰ পিছ গোটেই ৰাতি বোলে গাঁৱৰ মানুহে ডেদ বডি ৰখি আছে, আগতে আকৌ থানাবোৰ পতককে নাহে নহয় দূৰত থাকে, পুলিচ নাহে পতককে তাৰপিছত পা নাহে আহিছে।
উম।
তাপা আহিছে আৰু গোটেই ডেদবডি ৰখি আছে তাপা সেই সেই তেতিয়া সেইটো বহুত ডাঙৰ এক্সিডেণ্ট, তাৰপিছত বোলে আমাৰ ঘৰৰ মানুহ কোনো শুবই পৰা নাছিল, ৰাতি ৰাতি চিঞৰ বাখৰ কৰি থাকে, হুলস্থুল হৈ থাকে, চিঞৰি থাকে ৰা কান্দি থাকে এনেকুৱা, তাৰপিছত
সিহঁতৰ কছ ষ্ট পালে ন।
উম' উম' মানে সেইটো সৰু বাচ্ছা আছিল ন, আশা থাকি মৰা যে।
উম।
তাপা সেই মন্দিৰ বহাই দিলে, বহুত এক্সিডেণ্ট হল সেইখিনিত, তাৰপিছত ভাল হল। হলেও মানে কেতিয়াবা কিবা কিবি দেখি থাকো, আমিতো বহুত দেখিছো কিবা কিবি মোৰ যে একদম গা কপি যায়। কেতিয়াবা।
কি কওঁ?
উম আমাৰ পাপা আগতে ৰাতি দেৰি দেৰিকে আহে ন, তাৰপিছত তেতিয়া মানে পুৰা পলিটিক তেনেকুৱা পাৰ্টিবোৰত লাগি থাকে যে পলিটিক্সত। ৰাতি কেতিয়াবা দেৰিকে দেৰিকে আহে, আমাৰ গেটৰ সন্মুখত দেখা পাই কিবা কিবি। তাপা মাক আকৌ ফোন কৰে সেনেকুৱা আক। এবাৰটো কি হৈছে, মই ডাঙৰ আৰু হা, হাই ছেকেণ্ডৰী অ হাই ছেকেণ্ডি ছেকেণ্ড অ ককা জীয়াই আছে নহয় তেতিয়া, অ ফাৰ্ষ্ট ফাৰ্ষ্ট ইয়াৰ হায় ছেকেণ্ডৰী। তাৰপিছত ফাৰ্ষ্ট ইয়াৰ মানে আমাৰ মানে দুৰ্গা পূজা পাতে যে, দুৰ্গা পূজাত মানে ভাওনা দিয়ে নহয় প্ৰতি বাৰে মানে বেলেগ বেলেগ মানুহে, তাৰ পিছত সেইবাৰ মানে আমাৰ দিছিলে ভাওনা দিছিলে মানে দুৰ্গা পূজা দেই সেইদিনা, এই অষ্টমীৰ দিনা, তাৰপিছত ইমান বৰষুণ দিছে। তাপা মানে আমাৰ পৰিয়ালৰ চব আহিছে আৰু, একদম জেঠাই গোটেই ককাহেতো আছে। তাৰ পিছত আমাৰ ঘৰৰ পৰা মানে পূজা ঠাইতোলৈকে দুই কিলোমিটাৰ মান হয় আৰু।
উম।
তাৰপিছত এনেকে ঘৰতটোতো চব খালী হৈ গ'ল, আমি তালৈ গ'লোগে ভাওঁনালে। তাৰপিছত ওচৰৰ মানুহবোৰো নাই চব ভাওনা চাব গৈছে, গোটেই নিজান মানে আৰু দেই, তাৰপিছত অ' উ, আমি পূজা এটাত আছোঁ তাৰ পৰা মানে কিবা বৰষুণ দিছিলে কাৰণে আমাৰ ঘৰৰ পৰা তিৰপাল আনিব দাদাক পঠালে, জেঠাই ডাঙৰ জেঠাই ল'ৰাটোক পঠালে।
তাৰপিছত সি গাড়ী লৈ আহিছে আৰু, আহিলে লৈ মানে টিৰপাল কেই খন ল'লে হেনো সি মানে ইমান ভয় চয় নকৰে, তাৰপিছত সি এ, গোটেই ঘৰটো মানে হেৰি আছ তে আন্ধাৰ মানে অকল এটা লাইট লগাই থৈছে, সি ধুনীয়াকে দৰ্জা চৰ্জা খুলিলে খুলি তিৰপাল কেইখন ল'লে লৈ পিনে দৰ্জাখন মাৰি গাড়ীত বহিছে তাৰ পৰা গেটখন এনেকে খুলি থোৱা আছে আৰু, গেট খুলি থৈ গৈছে। তাৰপিছত গাড়ীখনত বহিছে, দেখিছে পাছফালে মে গাড়ীখন নযায় নহয়, ষ্টাৰ্ট হৈ কিবা আগলৈ নাযায়। তাৰপিছত সি পাছলৈ চাই এনেকে মূৰটোলে একো নেদেখে, তাৰপাছত যেতিয়া এনেকে আইনাত চাই কিবা এটা ছা নিচিনা দেখা পায় বগা বগা তাৰপিছত গাড়ীখন নাযায় নহয়। তাৰপিছত একদম সি বহুত চেষ্টা কৰি, লাষ্টত কি কৰিলে সি তাৰ মিউজিক চিছটেমত গোটেই হনুমান চালিচা লগ পাই একদম ভগৱানৰ নাম লৈ একবাৰে একদম স্পীডত ষ্টাৰ্ট দিছে, একেবাৰে আহি পূজা এটাতহে ৰৈছে। তাৰ পৰা পূজা এটাততো আমাক আহিছে, গোটেই হুলস্থুল লাগিছে, এনেকা এনেকা হৈছে। তাৰ পৰা তেতিয়া মানে এনেকে পূজাত গায়ন বায়ন বজাই নহয় তাৰ পৰা তেওঁলোকে ক'লে আপোনালোক কেনেকে পূজা দিছে যে আপোনালোকৰ বেয়া কিবা আছিলে চাগে দিব দিয়া নাই, এটা কাম কৰিব ভাওনাটো হৈ ল'ব দিয় সৰু লোৱাৰ পিছ লগা লগ গৈ তাতে গায়ন বায়ন বজাই দিম বুলি ক'লে। তাৰপিছত কোনো সেইদিনা আহা নাই তাত। তাৰপিছত মানে বস্তু নিবলৈ, তাৰপিছত হেৰি পূজা শেষ পিছত গায়ন বায়ন বজাইছে। তাৰপা তেতিয়া হৈছে আৰু কিবা আছে বুলি, গম পায় তেওঁলোকে। বহুত এই বিষয়ে মোৰ যে গাটো কপনি উঠি গৈছেগৈ গোটেই ভাবিয়ে।
হয় দে।
উম, আমাৰ আইতাহঁতেতো আগতে বহুত কিবা কিবি দেখি পাইছে, আমিতো তেতিয়া হেৰি হয় ন' আমাৰ পাপাহেতে সৰু নহয় তাৰপা বোলে জংঘল থাকে, গধূলি সময়ত মানে তাত মানে পাঁচটা মান বাজিলে আৰু বেলি দুুবু দুবু হৈছে, কোনো বাহিৰেলে নোলাই ঘৰ বাহিৰলৈ চব মানে ভিতৰত সোমাই থাকে। আৰু আইতাই হেনো এদিনা হেনো বোলে ককা আহি পোৱা দেৰি হৈছিলে হেৰি কামৰ পৰা তাৰপিছত দেৰি হোৱাৰ কাৰণে বাহিৰতে হেনো এনেকে আন্ধাৰ হৈ থাকে তেতিয়া লেম্পে আৰু লেম্প এটা জ্বলাই ল'ৰা ছোলৱালী কেইটা লৈ, পাপা বোলে তেতিয়া কেঁচুৱা বোলে কোচত আছে আৰু, তাৰপিছত এনেকে কৈ ছোতালত লৈ বহি আছে হঠাৎ বোলে একদম বোলে কিবাহে আনি পেলাই পাপাক লৈ গ'ল নহয়, একদম জপনা মুখলৈকে দলিয়াই দিছে চিটি টাই দিছে। আইতা একদম কিবা কিবি এনেকে আগতে বোলে মন্ত্ৰ জানিবই লাগে কিবা কিবি মন্ত্ৰ চন্ত্ৰ মাতি আকৌ লৈ আনিছে তাৰপৰা ককা আহিছে আহি লৈ গোটেই মন্ত্ৰ জাৰিছে বোলে ঘৰত, এনেকুৱা হৈ থাকে বোলে আগতে।
উম।
আৰু ৰাতি মাছ মাৰিব গ'লে দূত দেখা পায়, সৰু সৰু, অ'। অ' দেখা পাই সেইবোৰ।
ডেঙে ধৰা বুলা কয়তো ন'?
অ' সেনেকাই আমাৰ ফালে হেৰি বুলি কয় দুত আহে বুলি কয়। কৃষ্ণ ৰাতিখন এইবোৰ কৈ আছোঁ।
নাই দে, নহওক বাৰু একোপাই।
সচা এ, মইতো ৰিচেণ্টলি এমাহ মান আগত ইয়াতে দেখিছোঁ ন' সেনেকুৱা দুত ৰাতি সপোনত। একদম আছলিকে দেখিছোঁ, পাছফালে নদীখন আছে যে এনে হঠাৎ দেখো মোৰটো সেইটো মায়ণ্ডতো নাছিলে কিয় বা দেখিলো?
হুম।
কি আছে?
উম, ইয়াত সপোনত দেখিছো। আছিলিকে নহয় মানে, সপোনটো মানে পুৰা আছলি।
মোৰ জানা নে, ত তোৰ তাতে গ'লে কোনখিনি ভয় লাগে? এই যে কণাতটো মন্দিৰ এটা যে আছে, মোৰ কিবা থাকা থাকা যেন লাগে। জাননা নাই সেইখিনি।
উহু। কিন্তু আমি ৰাতি এইখিনি যাওঁ একো নাই বাৰু মন্দিৰ আছেঁ। ন'হয় নামঘৰ হয়।
নামঘৰ নে নাজানো মোৰ কিবা অ', অ', কিবা এটা মতা সেনেকুৱাই দেখিছিলো মোৰ মানে খুব ভয় লাগে সেইখিনি। অকল সেই টাৰ্ণিংটো ভয় লাগে। অ' অকল সেই টাৰ্ণিংটোতে ভয় লাগে।
এই আগতে মোৰ লাগিছিলে এতিয়া লাইট দি দিলে যে এতিয়া নালাগে। গোতে আন্ধাৰ হৈ থাকে সেইখিনি এতিয়া নালাগে বাৰু।
মই কেতিয়াবা ৰাতি যেতিয়া ধৰ কেতিয়াবা আহি আমাৰ বাৰু এতিয়া পাহাৰত চব ফালে লাইট হ'ল দেছোন। আগতে লাইট নাছিলে এতিয়া অ', এতিয়ো মেইন যিটো আপ ন, আমাৰ তাত এটা গভমেন্ট অফিচ আহিব কালি এক এগাল মান ইঞ্জিনিয়াৰ আহিছে ৰুৰেল ডেভলপ অফিচটো ইয়াত আহিব ৰুৰেল ডেভলপমেন্ট উম, হেৰি পোষ্টাৰ পাতি থৈ গৈছে।
অ'।
ভালে হ'য় অফিচটো আহিল বহুত ডাঙৰ এৰিয়া লৈছিল। তে উম নিজান নাথাকিবই মেইন আপটো গো
অ', সেইটোৱে অ', পুৰা অফিচ বহাব থাকিব চাগ কোৱাতৰ বনাব চাগে।
বনাব চাগে বহুত লৈছো ন'। ভাত তই যৰ পৰা ধৰ আপ টু ষ্টাৰ্ট হয় যত মানুহখিনি আছিল তাৰে পৰা একদম টাৰ্নিিঙলৈকে। মানে সিমান আছে।
উম।
ধুনীয়া হ'ব কোৱাত আৰু এতিয়া মাটিৰ ভেলু বাঢ়িব ইয়াত।
অ', তাকেহে দাম বহুত হ'ব উম।
অফিষ্ট গভমেন্ত এনেও তালৈকে সেই আমাৰ যিখন ফিল্ড আছিল গাড়ী যত ঘুৰাই আৰু সেইখিনিলৈকে চব মাটি ম্যাদী আমাৰ বোৰো ম্যাদি। দিয়ে হয় কিন্তু সেয়া আৰু মানে বেলেগে বেলেগৰ নামত আছে।
অ', কিয় নামত কৰিল লোৱা নাই? পাছত দিগদাৰ হয় যদি?
নহয়-নহয় মানে কি হৈছিল যেতিয়া মানে এইখিনি এইবোৰ চব চাহ বাগান আছিল ন'। যেতিয়া সেই মানুহ এজন কোনবা এটা হেৰিয়ে গাম বুৰাই মানে ম্যাদি কৰি দিছিলে এটা মানুহৰ নামত। সেই মানুহজন টো নাইনটিন এইট্টিতে ম্যাদি কৰোৱা তেওঁৰ নামত তেওঁতটো ঢুকাল তেওঁতো নাতি পুতিহে আছে তেতিয়া সিহঁতক যদি আমি ইণ্ডিভিজুৱেলি যাওঁ তেতিয়াহ'লে তাহাঁতৰ পৰা কিনিব লগা হলে বহুত ল'ব কিন্তু এখন ৰাইজ যদি যায় তেতিয়া কমত হ'ব এতিয়া গোটেই ৰাইজ যাবৰ কাৰণে চব কাগজ পত্ৰ চবৰে ৰেডি হ'ব লাগিব সনেকে ৰাইজে যাব দিব তাহতৰ পৰা এতিয়া নহলে ইন্দিবিজুৱালী গ'লে সিহ সিহতে ডিমানে কৰিছে বিছ লাখ দিবই লাগিব ভাব বিছ লাখ টকা ক'ত পাবি তই
তাকে হে তাকে বেলেগত গুচি যোৱাই ভাল
উম, সেইকাৰণে চাই লওঁ তই শুবি নেকি এতিয়া?
শুম আৰু লাহেকে মোৰ মানে আজি ইমান ৰাতিদিনৰ পৰা বেজিটো বিষাইছে ন সো চাইদৰ সেই তেতা যে কেম লৈছিলো উম, কেমৰ লৈছিলো যে, একদম এনেকুৱা বিষাইছে দিনত মানে একদম গৰম পানী বেগ টো দি হেচি শুই সেইকাৰণে টোপনি গ'লো বেছিকে বিষতে টোপনি গলো মানে ত কণ্ডিশন বেয়া হৈ যায় সেইডাল বিষালে মানে কেমৰ বেজি লৈছিলো যে মই পাহৰি গলি সেই তেতিয়া হেন্দিকত পঢ়ি থাকোতে উম, উম, উম,
হয় দে তোৰ সেইকেইদিন যে কি বেমাৰ।
এতিয়া মোৰ ভৰিতো গোটেইটো টানি নিয়ে একদম আঙুলিলৈকে গোটেই টো ফিট হৈ দিয়ে উম।
তই যে সেয়াত টাইমত চাগে বহুত কষ্ট পাবি।
অ' পামেই সেই বেজীটো বহুত বিষাই মানে। কিবা এটা হলে একদম জীৱটো ওলাই যাওঁ ওলাই যাওঁ লাগে, মোৰ মানুহে কোনোবাই সেইখিনি কাটি দিলেও বেয়া নাপাওঁ মানে।
হলেও মানে কিবা কে এটা হোৱাৰ পিছত আৰু কথা নাই দেছোন।
সচাকে। এইবোৰ বৰ সমস্যা এইবোৰ কোনে উলিয়াইছিলে জানো, সঁচা।
ন'।
উম মুৰ বোৰেহে আৰু দি থাকে।